অহ
তোমালোকৰ কল বিলাক আহে মোৰ মোৰ নতুন প্ৰজেক্ট হে অহা নাই।
হেল্ল
অই
কি কৰি আছা?
এইয়া কামৰ পৰা আহি কেনে শুইছো অলপ।
অহ, তাৰপা আহিলা।
উম। কামৰ পৰা আহিলো শুইছো এতিয়া আৰাম কৰিছিলো মোৰ প্ৰজেক্ট বিলাক যে নাহে জানা পেমেণ্ট- এ আহিছো দহ পন্ধৰ মিনিট মান হ'ল।
ন না নিউ প্ৰজেক্ট আহে না না আগৰ পেমেন্টটো সোমালে। টোৱে হোৱা নাই মোৰ দহি খালো দহি
অ আচ্ছা।
পুৰৱি দহি আমোল কা পুৰৱী দহি তাৰপাছত, এনেকে চলি আছো আৰু
বাকী খবৰ খাতি
যেনে তেনে চলি আছে। তোমাৰ?
আছোঁ আৰু মোৰো যেনে তেনে দিয়া আৰু
টানি টুনি না-
চেম চেম
চেম চেম মোৰ, বাদেফেৰম।
আজি আজি গৰমটো অকণ কমে পৰিছে বাৰু ইমানো নাই পৰা ন।
হা
আজি গৰমতটো বেছিও নাই পৰা একদম একেবাৰে কম ইমানটাও নহয় বেছি। বেচিও নহয় কমো নহয়
অঁ তোমালোকৰ সেইফালে হয় চাগে আমাৰ এইফালেতো গৰমটোত- ভালে মানে পৰিছে বাৰু।
অ মই ওলাই যাব পাৰিছো যেতিয়া গৰমটো কমে বুলি কম দেই। তেনেকে মই বাহিৰত আছিলো, এয়া থাকিব নোৱাৰা গৰমটো- পৰা নাই যেনেকে যে মাজতে যে পৰি গৈছিলে যে থাকিবই নোৱাৰি।
উম,
সেইটো গৰম পৰা নাই একেইইদিন আৰু, বতৰটো অকণমান ঠাণ্ডা নাই এতিয়া ৰ'দো
অ', অ, সেইটোতো সেইটো ঠিক কথা ক'ব পাৰা আমাৰ এফালেও সেনেকুৱাই হৈ আছে বাৰু।
উম এ এনেকা বতৰ হলে ভাল লাগে দেই।
মানে এতিয়া বৰ্তমান মানে জোখৰটো আৰু
উম
ধৰা অলপ অলপ বতাহ মাৰি আছে।
অ', গছৰ তলত বহিবলে ভাল ন' এনেকা তাইমত।
অ',
গাছৰ তলত, বহি লৈ কেনে বতাহ খাই ফেন।
উম, যাম ৰ'বা কোনবা দিনাখন।
উম, আহিবা আহিবা, উম, মই এই নতুন জমেট' আই ডিটোত যে চি ইউ টি যে। খোলাই নাই কিয় নাজানো, আজি চিঞদি পাব লাগিছিল কেচ অন ডেলিভাৰী। আজি ডে থ্ৰী ন' তিন নম্বৰ দিন।
উম,
আজি যদি নাপাওঁ তেতিয়াহ'লে চাগে একদম সোমবাৰৰ পৰা পাম।
অ',
তাৰমানে কি ফাৰ্ষ্ট পইচাটো কাটিব ইনষ্টলমেণ্ট এটা আছে ফাৰ্ষ্ট পইচাটো কাটিব। তোমাৰ, সোতৰো ছেভেন, ছেভেনটি নাইনটি নাইন মানে ওঠৰশ টকা। মোৰ যিমানখিনি আৰ্নিং হয় তাত ফিফটি পাৰ্চেণ্ট কাটিব।
উম,
এতিয়া মোৰ হাজাৰ টকা হৈ গ'ল হাজাৰ টকাৰ পৰা তুমাৰ ধৰি লও ফিফটি পাৰ্চেণ্ট কাটিলে পাচশ টকা কাট খাব পাচ এশ টকা পাম। তাৰপিছত অ', ফিফটি পাৰ্চেণ্ট কাটিব প্ৰথম, তোমালোকে তোমাৰ যেতিয়া আইডিটো খুলিব। তোমাৰ এটা মানে চিক'ৰিটি মানি হিচাপে পইচা এটা দিব থাকে। দুহেজাৰ টকা, দুহেজাৰ টকা দুহেজাৰ টকা নিদিয়ালৈকে ফিফটি পাৰ্চেণ্ট আৰ্নিঙৰ কাটিব দুহেজাৰ টকা দিয়াৰ পিছত নাকাটে আৰু।
উম, মানে আৰ্নিঙ সময়ত তুমি ধৰ
এতিয়া মই চাৰি হাজাৰ টকা আৰ্নিং হ'ল তাৰ পৰা ফিফটি পাৰ্চট দুহেজাৰ টকা যদি কাটি দিয়ে, তেতিয়াহ'লে এবাৰ এসপ্তাহতে মোৰ ক্লিয়াৰ হৈ যাব তাৰ পিছৰ পৰা পইচা নাকাটে।
অ', আচ্ছা।
সেই তেনেকা মানে নতুন আইডিৰ ফাৰ্ষ্ট টাইম তোমাৰ দুই হাজাৰ টকা কাটে। তাৰতো তুমি দুহেজাৰ টকা মানে তুমি নশ জইনিং ফিজো দিব লাগে ন' নশ টকা দি কিনে জইনিং ফীজ বহুতেই দিয়ে। এতিয়া তোমাৰ থাকি গ'ল এঘাৰশ টকা।
উম,
এক মাহত যদি তুমি এ বাইশ টকা আৰ্নিং কৰা তাৰ পৰা এঘাৰশ টকা কাটি দিব এবাৰতে। খতম হৈ গল, আৰু নেক্সট মাহ নেক্সট উইকৰ পৰা তুমি হেৰি ফুল পইচা পাবা।
অ', এ তুমি যে মোক কৈছা ন' হেৰি, এইটো জমেট'টো খুলিবৰ কাৰণে।
এ সেইটো তোমাৰ অৰ্ডাৰ কৰা এপটো কৈছিলোঁ, মই ডেলিভাৰী এপটো কোৱা নাই।
আৰে, অৰ্ডাৰ কৰা এপটোৰ নাম জমেট' নহয় জানো।
দুটাই জমেট' এটা জমেট' এইটো যোনটো আমি ইউজ কৰো এইটো জমেট' পাৰ্টনাৰ প্ৰগ্ৰেমৰ এপ। আৰু এটা জমেট' ডেলিভাৰী।
সেইটোয়েই মই ধৰ এনে কৈছ মই ধৰ জমেট' ডেলিভাৰীটো হেৰি কৰিব লাগিব। মানে অৰ্ডাৰ দিয়া সেইটো ইনষ্টল কৰিব লাগিব।
অ', এৰাউণ্ড ছেভেন হাড্ৰেডৰ চি অ' ডি অৰ্ডাৰ দিব পাৰি, সাতশ টকাৰ ভিতৰত।
মানে সাতশ টকীয়া অৰ্ডাৰ দিব পাৰিম।
অ তাৰপিছত যদি আমাৰ যদি চিনাকি কোনবা এটাত লাগি গ'ল তেতিয়া হলে অৰ্ডাৰটো আমি ৰাখি ল'লো হেতেন।
উ
তাৰপিছত তোমাৰ কিবা গোটেই সোপা চিনাকিয়ে আমাৰ
যদি মই ধৰ কেনচেল কৰিবলগীয়া হ'লে কি কৰিব লাগিব
এ তোমাৰ তাত এটা ফোন এটা যাব তুমি ফোন টো টিপি কিনে প্ৰেচ অন দবাবলে দিব প্ৰেচ অন দবাই দিব ফোনটো কাট খাই যাই তাৰপাছত অৰডাৰটো কেনচেল হৈ যাই খালি তোমাৰ চি অৰ দি এ লাইফৰ মানে তোমাৰ চি অ ডি টো ব্লক হৈ যাব সেইটোয়ে আৰু তোমাৰ চিমটোত খালি তুমি চি অ ডি অৰ্ডাৰ কৰিব নোৱাৰা যেতিয়ালৈকে তুমি পেমেণ্ট নকৰা মানে অনলাইন পেমেণ্ট কৰিব লাগিবি চি অ ডি অদাৰ কৰ কৰিব নোৱাৰিবা যেতিয়া ফাৰ্ষ্ট টাইম তুমি অনলাইন পেমেন্ট কৰিবা অৰ্ডাৰ দিবা যেতিয়া তোমাৰ ৰেকৰ্ড ভাল হৈ আহিব তাৰ পিছতে তুমি চি অ দি অৰ্ডাৰা পাবা আৰু নহ'লে তুমি বেলেগ চিমে দি অৰ্ডাৰ কৰিব পাৰা এতিয়া তোমাৰ চিমটো দি ধৰি লোৱা তেনেকে কৰিলা তোমাক কেতিয়াবা যদি ভৱিষ্যতৰ অৰ্ডাৰ কৰিব হয় তুমিতো এইটো চিমটো চলাই নাথাকা ন
অ
চিমটোতো চেঞ্জো কৰিবা চাগে কেতিয়াবাতো চিমটো চেঞ্জ কৰিবাই তেতিয়া সেইটো চিমত তোমাৰ ঠিক হৈ থাকিব নহলে তোমাৰ যদি এতিয়াও মন যায় তেতিয়া তোমাৰ মাৰ মাৰতো দি অৰ্ডাৰ কৰি কেনে খাব পাৰা
অ ইয়া ইয়া
সেইটো কাৰণে সেইটো কাৰণে বহুতেই এইটো নাভাবে কালি সিহঁতেও জানে মানে নাম্বাৰ ধেৰ আছে অৰ্ডাৰ কৰি দিয়ে এটা নম্বাৰ বৰবাত হলে কিনো হয়
উম এ মানে সেইটো অৰ্ডাৰতো যদি কেনচেল হৈ যায় সেইটো মানে তোমালোকে খাই দিব খোৱা খাব পৰাতো হয় নেকি
অ অৰ্ডাৰটো কেচেল হৈ গলে সেইটো আমাৰ হৈ যায় আৰু তোমাৰ এইটো কি কয় নাই আৰু পইচাটোওতো তোমাৰ তুমি জমেট জমেট'য়ে ৰেষ্টুৰেণ্টক পইচাটো দি দিয়ে
অ
মানে লাষ্টত গৈ কিনে কি কৰে জানা জমেটয়ে তোমাৰ আই ডি টোত ফাইন লগাই থৈ দিয়া তিমানটো পইচা সেই তোমাৰ জমেট' জ অ যিমানটো অৰ্ডাৰ কৰিবা সেই তোমাৰ যে ধৰি লোৱা এতিয়া ছশ টকা অৰ্ডাৰ কৰিলা তোমাৰ সেই চিমটো নামত তোমাৰ এপটোত সাত ছশ টকা ছশ টকা এটা পেনালটি লগাই থৈ দিব তুমি ছশ টকা পে' কৰিব লাগিব অৰ্ডাৰ
উম তাৰপিছত যদি মই ছ শ টকাটো যদি পে' কৰি দিওঁ তাৰপিছত ধৰ আকৌ মই অৰ্ডাৰ দিব পাৰিম বেলেগ
অ সেইটো সেইটো মোবাইলতে সেইটো মানে চিমটো দি
আচ্ছা
আৰু যদি তুমি ছশ টকাটো পে' কৰিবলৈ মন নাই তেতিয়াহ'লে তুমি বেলেগ চিম দি অৰ্ডাৰ কৰা তেতিয়া তোমাৰ একো নহয়
উম এতিয়া বুজি পাইছো বাৰু
সেই তেনেকা কথাটো
উম হম
আমি সেইটোৱে কৰো মোৰ এতিয়া মানে তোমাৰ দুটাতে জমেটৰ পাৰ্টনাৰৰ বা মোৰ এপটো আছে ন
উম
মই আৰু মই মোৰ নাম্বাৰটোতে চুইগিত কৰা আছে এতিয়া সেইকাৰণে আ সেই কাৰণে জমেট'ত
কথা এটা কোৱাহে এতিয়া মই ধৰ জমেটত ধৰ এইটো কৰিলো হা
অ
তাত যদি মই চুইগীত কৰি চুইগীততো কৰিব পাৰি
অ পাৰি।
চুইগীত কৰিলেটো এটো নম্বৰতাত একো এফেক্ট নপৰে।
নপৰে মানে তুমি ধৰিলোৱা। যদি ক কৰিলে এটাকি ভাল জানা তুমি এদিন, তুমি লগে যদি এবাৰ মানে লগে লগে ধৰি লও তুমি জমেটৰ জমেটৰটো ডানলড কৰি লোৱা চোন। চুইগিও ডাউনলোড কৰি চোৱা আৰু দুটাতে অৰ্ডাৰ দিছা চি অ দি দুটাতে পাইছা তেতিয়া বেছি ভাল। কাৰন কি মানে কেতিয়াবা কি হৈ যায় জানা তুমি জমেটত যদি এইটো স্কেম কৰি থৈছা তেতিয়া তোমাৰ। চুইগি চুইগি নিজে নিজে চি অ ডি কেচন ডেলিভাৰী ব্লক হৈ যায় কিন্তু তুমি চুইগিৰ পৰা। এ আ আৰামচে অৰ্ডাৰ কৰিব পাৰিবা খালি অনলাইন পেমেন্টতো কৰিব লাগিব না তোমাৰ কিবা চা কাতিব না তোমাৰ জমেটৰ আগৰ ফেনাইলিতি কাতিব খালি তুমি চুইগিত খালি। পেমেণ্টটো কৰিব লাগিব ফাৰ্চ টাইম।
উম এই কৰিত এ জমেটৰতো এইফালে জমেটৰ এইটো লাগি আছে বেনালটি লাগি আছে যদি মই জমে জমেটৰ বাদ, যদি ধৰ চুইগি ডাউনলোড কৰি তাত তাতো যদি লগাই ন তাতো হেৰি হৈ যাব ন।
ন নহয় মানে তাত খালি তোমাৰ চি অ ডি টো বন্ধ হৈ থাকিব।
অ,
কেচঅন ডেলিভাৰীটো বন্ধ হৈ থাকিব তুমি খালি অনলাইন পেমেন্ট কৰিব পাৰিবা অনলাইন পেমেণ্ট, কৰি কেনে তুমি অৰ্ডাৰ দিব পাৰিবা আৰু প্ৰথম এবাৰ দুবাৰ অৰ্ডাৰ কৰিলে তাৰ পিছত তোমাৰ। কেচ অন ডেলিভাৰীও খুলি যাব।
আচ্ছা মানে পেনাল্টি টো কাট খাই যাব ন।
অ মানে সেইটো সেইটো পেনাল্টি চুইগিত নালাগে। চুইগিত খালি তোমাৰ কেছ অন ডেলিভাৰীটো বন্ধ কৰি দিয়ে। কাৰন কি তুমি এবাৰ বেলেগ বেলেগ মানে বেলেগ কোম্পানীৰ লগত ফ্ৰ কৰি আহিছা।
অহ,
তুমি ধৰি ল এতিয়া জমেটৰ লগত ফ্ৰড কৰি আহিছা আহি কেনে যদি চুইগি টো যদি সেইটো ফ্ৰদ কৰা, সেইটো কাৰণে মানে তোমাৰ চু চুইগিয়ে তোমাক কেছ অন ডেলিভাৰী অৰ্ডাৰ নিদিব কিন্তু তুমি অনলাইন পেমেন্ট কৰি কেনি ল'ব পাৰা। সেইটোত তোমাৰ একো পইচা এক্সট্ৰাকে একো পইচা নাকাটে।
উম এনে কব এতিয়া সেইটো বাৰ্থডে চাৰডে প্লেন প্লেন কি কৰিবা।
চাঁও এতিয়া কি হয় বাৰ্থডেটোতো আহিয়ে গ'ল পইচা পাতি, ইমানটাও নাইও কবলে গ'লে। আৰু আৰু ইমান বেছি লগৰ বিলাক কাকো খোৱাই লাভ নাই সিহঁতেও নোখুৱাই যেতিয়া সিহঁতকো খুৱাব নালাগে। মই ভাবাত মানে মই সেইটো ভাবো ভাবিছো। মোৰ আছে লগৰ বিলাক আছে নে মই সিহঁতৰ কথাই কম লাগিলে।
অ তুমি যদি বিচাৰা ধৰ আমি দুটা তিনটা দুই দুই তিনিটা বা চাৰিটা মানে মিলি ধৰো খাই যাব পাৰি।
অ সেই তেনেকা হ'লেও বেয়া নহয়। এতিয়া চোৱা মোৰ লগৰ বিলাক আছে, এতিয়া ধৰিলে এটা এটা তুমি নিজে ধৰি লোৱা।
পাৰ হৈ গ'লেও অভাৰ হৈ গ'লেও বেয়া।
অ মই তোমাক এক্সাম্পোল দি আছো এটা এৰি, এটা ৰাইদত,
উম।
মই ইহঁতৰে কথা ক'ম ইহঁতৰো বাৰ্থডে গুচি গ'ল তোমাৰ ইহঁতৰ বাৰ্থডে কি এপ্ৰিল নে কিহতেই গ'লত মে' নে এপ্ৰিলত।
এই শুনা মানে তোৰ এনে-এনে শুনা যদি ধৰ এক্স মাফিয়া হওঁক বা ধৰ আমাৰ বেমাৰী হওঁক।
অ। ধৰ আমাৰ লগৰ দুটা আছে সেই দুটা লগৰক মাতি তুমি মানে আমি চাৰিটা মেলি কৰি দিব পাৰি।
অ' চাৰি পাঁচটা মান পাৰি।
মই ধৰ-ধৰ তোমালোকে এইফালে নাহিলেওঁ ধৰ মই ধৰ তেজপুৰৰ ফালদি গুছি যাম।
অ', মানে যোনে পাৰ্টিটো দিয়ে সিহঁতক পাৰ্টিটো দিবলে একো বেয়া নালাগে।
অ'।
কিন্তু সিহঁতৰ বাৰ্থডে টাইমত পলাই দিয়ে বেলেগৰ লগত
এতিয়া শুনা এতিয়া তোমাৰে মোৰে বাৰ্থডে হ'ল চেম-চেম দেট। ছেম দেট হয় যেতিয়া তেতিয়া হেৰি নাই, এতিয়া তোৰ তুমি মই ধৰ লগৰ ধৰ তুমিও ধৰ দুটা-দুটা লগৰ মাতিলা তোমাৰ ময়ো ধৰ দুটা লগৰ মাতিলোঁ। এইফালে তুমি মই তুমি-তুমি মানে ছটা লগৰ ধৰ ওৱান থাউজেন্ড হয়-হয় সৰু সুৰা কিবা এটা কৰি দিম আৰু আৰু ইমান হেভিটো আমাক দৰকাৰ নাই ন'।
অ', এই এৰিছ এৰিচে গ্ৰীণ ৰাছিয়ানত গৈছিলে এৰিচেন তাৰ তেওঁলোকৰ বিলাক লৈ গৈছে, আমাকটো মাতা নাই না মোক মাতিছে মোকো মাতা নাই।
ধৰ এনেকে ধৰ আমাৰ এইফালে আমাৰ এইটো চাইডে নহ'লেও তোমালোকৰ এইফালে ধৰ ভাল কোন ভাল কিবা জেগা এটাত যাম ধৰ মানে সৰু সুৰা নদী টাইপ কিবা থকা ধৰ।
পাৰা ইয়াত বেছ এৰিয়া চাইদেও পাৰা বাৰু আৰু
এ সেনেকে কিছুমান জেগাতো আছে ন' সৰু সুৰা
আছে-আছে।
হেল্ল'
আছে বাৰু লগৰ নথকা নহয় আছে।